হেল্ল' অ শুনিছ এ নাই তেল অলপ লগালো জে সেয়া আছোঁ।
অঁ ভালে কৰিছ, তেল লগাব লাগে মাজে মাজে মই হে নলগাওঁ।
সেইটোয়েই, এই চুলি ইমান সৰে তাক এই ভাবিছোঁ ৰহ। চুলি সৰে কাৰণে তেল সলাই চেম্পু সলাই লাভ নাই বোলো যিকোনো এ এটাকে ধৰি লৈছোঁ। তাৰ পিছত বোলো লগাওঁ ৰচোন সপ্তাহে সপ্তাহে।
সপ্তাহ টোত দুদিন লগাবলৈ চেষ্টা কৰোঁ।
উম
আমি চেম্পু সলাই থাকো চুলি শৰে বুলি, চেম্পু সলাই লাভ নাই নহয়। আমি বস্তুটো লগাব লাগিব। মাহৰ মূৰত এবাৰ তেল লগাওঁ নলগালেতো নাইয়ে।
যিখিনি মানে আছে, সেইখিনিকে যদি আমি মানে গুৰুত্বপূৰ্ণ হিচাপে লও ন। উম, হ'য় দে
তেলেই নলগাও মাথাত দেচোন, তই লগায় জানো তেল তেনেকে?
তেল মই তেম নলগাওৱে, তেনেকে লগাও মানে নহয়েই, নলগাওয়ে মই।
উম, সেইটোয়েতো মই মাহতো নলগাও। এই প্ৰথমতেতো মই বিয়াতেই মূৰত তেল দিওঁতেই দিয়া তাৰ পিছত মই ছমাহ মানৰ পাছত তেল লৈছোঁ। তেনেকুৱাঁ কথা, এতিয়া সেইকাৰণে বোলো সত সপ্তাহত দুদিন বা এদিন লবলৈ চেষ্টা কৰো। সেইয়ায়ে সপ্তাহত এদিন এদিনকে লৈ আছো এতিয়াঁ। হওক দেচোন চুলিখিনি ভাল হয় যদিও বোলো, ইমান দামী দামী চেম্পু ঘঁহিলো তেওঁচোন সৰিয়ে থাকে, সেইকাৰণে এবাৰ বোলো ৰহ। দামী কম দামী চাই নাথাকো, তেলকে লগাও।
হওঁক দে, লগাবি মাজে মাজে জতন ল'ব লাগে আচলতে দেই।
উম সেইটোয়েই আৰু মই চুলিখিনি ষ্ট্ৰেটো কৰিলোঁ নহয়। সেইটো কাৰণে মোৰ বেছি সৰে চাগে।
উম উম।
সেইকাৰণে বোলো অকনমান যত্ন লওঁ ৰহ।
হ'য় দে, একো নাই ল'ব লাগে জতন। এই মই এনে অকণমান বাগৰি আছোঁ। বাগৰি বাগৰি বোলো তোৰ লে মনত পৰিলে ফোন এটাকে কওঁ বোলো কিবা কৰি আছে তাই।
এ তাকে আছোঁ দে এনেই এতিয়া। ভাত -পানী হ'ল?
ভাত - পানী হ'ল দে, বনাই কৰি থৈ আহিছোঁ।
এই নগাঁৱত হনুমান মেলা, হনুমান মেলা হৈ আছে নে নাইবা?
শেষ হ'ল হ'বলা এমাহ মানে হয় নেকি।
অ এমাহ মানে হ'য়, আমাৰ এখেতক কওঁতে কওঁতে নিনিলেই। এতিয়া সময়ে নাই তেখেতৰ।
উম এতিয়াঁতো পানী বঢ়াৰ দিন হৈছে ক'ত সময় পাব চাগে।
উম, নাই এতিয়া সময় নাপায় তেখেতৰ ব্যস্ত এতিয়া। উহু এতিয়া অচিনাকি মানুহ হৈ গ'ল আৰু তেখেত।
উঁহুম তাকেইতো।
সেয়াই, এতিয়া ঘৰতে আছো যেনিবা মই। ভাবিছো তাকে অ ভাবিছো তাকে অহাাকালি মানে যাওঁ নেকি বোলো। তেখেতো আহিব নোৱাৰে যিহেতু। বেয়া লাগে হয়।
হয় বাৰু কথাটো নোহোৱা নহয়।
উম সেইটোয়ে, গৈ কৰি মানে ভাগৰে কৰে আহে যিহেতু দেচোন যিমান নহওক ঘৈনীয়েকজনীক বিচাৰে দেচোন।
সেইটয়ে মানে ভালকে মাত এষাৰ দিবলৈকে লাগে দেচোন ঘনীয়েকজনী মানুহক।
সেইটয়ে, কষ্ট মষ্ট্ত আহিলে বেয়াও লাগে।
হয় হয় ঠিকেই কৈছ বাৰু, বুজি যে পাছো ন সেইটো ভাল লাগিছে।
উম সেইটোৱে তাকে ভাবিছো আকৌ মানে এ ইয়াত মানে এতিয়া এই হেৰি ইয়াত মই আত্মসহায় গোটত সোমাইছো।
অ মিটিং চিটিং থাকে চাগে ন?
উম সেইটো কাৰণে মানে এতিয়া মানে এই চি আৰ পি বুলি যে কয়। তেখেতে মানে এতিয়া আহিম নাহিম অহা নাই মানে। কিবা কাম চলি আছে তেখেতৰো, তেখেতে এতিয়া মোক কৈ যেনিবা মই ফোন মাৰি দিম গ'লে বুলি কৈছে মোক, তাকে ভাবি ছো অহা কালিয়ে আজি মানে অহা কথা আছিলে মানুহগৰাকী আজি নাহিলে।
উম উম।
সেইটো কাৰণে ভাবিছো তাৰলৈকে যাওঁ গৈ পেলাই খবৰ লৈ থাকিম আৰু যেতিয়া তেখেতে ক'ব যে আজি যাম বুলি এ এইকণ বাটহে আৰু আধা ঘণ্টা পোন্ধৰ মিনিটৰ বাট তেখেতক কম আৰু থৈ যাব আৰু হয়।
অ হয় বাৰু কথাটো।
ভাবিছো।
বেছি দূৰ নহলে সেইটোয়ে অকণমান ভাল। মানে দূৰ হলে নহলে আকৌ অসুবিধা দিকদাৰ হৈ যাই ন।
উম, সেইটোয়ে এ তেখেত এতিয়া যদি নাহে আৰু এনেই, এনে মইও এ থাকি পেলাই মানে তাতো অসুবিধাও লাগি থাকিব, বেয়াও মানুহজনে কষ্ট কৰি আহিব। যিমান ধৰক দেচোন, পানী যোগান অকন ধৰিবলে লাগে বেয়া লাগে নহলে নিজৰে।
উম, উম, হয় দে। এনে কোন- কোন আছেনো তহঁতৰ এনে ঘৰত?
ঘৰত মা, দেউতা, এখেত আৰু মই। ভণ্টি এজনী আছিলে বিয়া গ'ল তাই আগতে।
অ' তাইৰ ছোৱালী এজনী আছিল বুলি শুনিছিলো।
অ' ছোৱালী এজনী আছে।
অ'অ' হওক দে, এ ভালে থাকিলে হ'ল তই স্কুল স্কুলত দিলা নে নাই ছোৱালীজনী এতিয়া?
অ' দিছে।
অ' হওক দে। আমাৰ বা ল'ৰাটোৰ সৈতে মানে একেই, তাকো এইবাৰ স্কুলত দিছে নহয়। দীঘলী আতিতে দিছে স্কুলত উম,
পাইছো তাক দীঘলীয়া এ দিয়া বুলি কথা বতৰা পাতো যে কেতিয়াবা।
আহ, হওক দে, পাতিব লাগে এ, আজিকালি কিয় মানুহে আৰু ফোন-চোন কৰিবলৈ কাকো কেতিয়াও সময় নোপোৱা হৈ গৈছে আৰু। এ সেইটো কাৰণে ব্যস্ত ব্যস্ততাৰ মাজতে মানুহে আৰু বহুত দিনৰ মূৰত সময় অকণ ওলায়।
সেইটোয়েতো এই আমাৰ ইয়াতে দাদা এজন আছে। মানে দাদাজনে মাজতে হেৰি মানে, বোৱাৰী এজনী আনিছিলে। বোৱাৰীজনী অনাৰ পিছত মানে আকৌ মানে বোৱাৰীজনী বোলে হেৰি ল'ৰা দুটাও আছিলে। আকৌ তাৰ পিছত মানে এতিয়া আকৌ গিৰিকৰ ওচৰত গল গৈ এতিয়া আমাৰ দাজক গাত দাগ এটাও লগাই থৈ গ'ল। বেয়াও লাগিছে। আজিকালি যে বোৱাৰী বিলাক কি হৈছে। ছালী মানুহতোতো নকবি ছোৱালী মানুহতো বাদেই দিছো বাৰু দে ছোৱালী মানুহ বিয়া নাযায়। তাৰ আগত তেখেতলোকে যি কৰে বাদেই দিছো বোৱাৰী বিলাকে দেচোন এখন সংসাৰ কৰাৰ পাছত আৰু একৌ ডেকা ল'ৰাজনক কেনেকে যাব পাৰে। আকৌ তেখেতৰ ল'ৰা ছোৱালী হোৱাৰ পাছত।
মানুহবোৰ যে কি কম আৰু দেই ছোৱালীবোৰ শেষো গৈছে আৰু মানে দেশ দুনীয়া এখন ধ্বংসও গৈছে আৰু আহ, আৰু এইবোৰৰ কাৰণে এতিয়া সব ছোৱালীকে মানুহে বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে।
সেইটোৱয়ে দেচোন চবকেতো অকনমান বেয়া চকু দিয়ে চাই ন যে এইজনীও চাগে তেনেকুৱা হ'ব বুলিয়ে।
হয়, হয় ঠিকে কৈছে।
বেয়াও লাগে মানে সেইটয়ে আজিকালি বোৱাৰী বিলাক কিয় এনেকুৱা হৈ গৈছে মানে।
উম,
বেয়া লাগা হৈছে।
বোৱাৰী, ছোৱালী আজিকালি উম, আজিকালি মানুহবোৰ মানে বহুত মানে কি ক'ম আৰু অসভ্য সমাজৰ নিচিনা হৈ গৈছে আৰু। সভয়তাৰ কোনো চিন নাইকিয়া হৈ গৈছে আৰু আজিকালি।
উম, বুজিব লাগিব, মানুহে সেইটো কথা এতিয়া সেইটো কথাটো কোনুৱা একো বুজোৱাৰ কথা নহয়।
উম, উম।
মানুহে নিজে বুজিব লাগিব আৰু
হয় কথাটো।
আকৌ হিমন্ত বিশ্ব শৰ্মাটোউলিয়াই দিছে যে দুজনী বিয়া পাতিব নোৱাৰি। দুটা সন্তানৰ ওপৰত অ' দুটা সন্তানৰ ওপৰত সন্তান তুলিব নোৱাৰি।
উম, হয়, হয়। উলিয়াইছে আজিকালি আৰু এজনী থকা পিছত পিছত যদি বেলেগৰ লগে ক'বাত এফ আই আৰ কৰি থাকে নহয় তেতিয়া একদম পুলিচ কেচ হৈ যাব আৰু।
অ' কিবা বিশ বছৰ নে কেইবছৰলৈকে জেল হোৱা কথাও শুনিছো।
উম,
সেইটোয়ে এতিয়া এ ভালে কৰিছে দে এক প্ৰকাৰত কাৰণ কিয় চা এজনী বিয়া পাত হয়, ইমান মানে সুখ মৰম চেনেহ ভাবি কৈ মানে এখন বিয়াটো এনেই নহয় দেচোন। দুটা সংসাৰ দুখ। দুখন সং মানে দুখন পৰিবাৰ পৰিয়াল দুখন সমাজ মিল হৈ এখন বিয়া হয়।
তথাপিও যে লৰাবোৰৰ যে মন নভৰে দেখিছা নে নাই? আজিকালি অকল ছোৱালীবোৰক দুখ দিলেও নহব ল'ৰাবোৰে বিচ
ছোৱালীয়ে ঘৰ সংসাৰ অ এজনী ছোৱালীয়ে ঘৰ সংসাৰ এৰি থৈ যায় তাৰ পিছতো যদি আৰু ল'ৰাটোৱে বুজি নাপায় কিনে আৰু বেলেগ লাগে গে।
অ' আজিকালি ল'ৰাবোলে মানে ভুল কৰি থাকে কৰি থাকে তথাপিও মানে ছোৱালীজনীয়ে মানে মানে সেয়া ঘৰ সংসাৰৰ খাতিৰত ক্ষমা কৰি গৈ থাকে শেষত যেতিয়া মানে অ মানে বহুত অসহ্য অধৈৰ্য। য হৈ যায় ন তেতিয়া ছোৱালীজনীও মানে বেয়া ডিচিছন লবলৈ বাধ্য হৈ যায় তেতিয়া মানুহে কয় ছোৱালীজনী বেয়া।
সেইটোৱেইটো ছোৱালীজনীয়ে হে লাজ সন্মানৰ কাৰণে এৰি নিদিয়ে নিদিয়ে কিন্তু এনেকুৱা এটা পৰিস্থিতি আহি যায় যত এৰিবলৈ বাধ্য হয়। মানুহে কয় তেতিয়া ছোৱালীজনী চাগে বেলেগ ধান্দা আছিল সেইকাৰণে এৰি দিছে ইমান ভাল ল'ৰাটোক। কাৰণ মানুহৰ আগৰ ল'ৰাটো ভালে থাকে ন।
ল'ৰা মানুহৰ গাত দাগে নাথাকে বহেনো।
সেইটোৱে। চা মই এটাই জানো ল'ৰাজনৰ মাক হওঁক, পৰিয়ালৰ মানুহ হওঁক, বাই ভনী হওক তেসেতলোকে কবই যে আমাৰ ল'ৰাটোক বা আমাৰ দাদা হওঁক, ভাইটি হওঁক এনেকুৱা নহয় বহুত ভাল হয় কিবা হয়। কিন্তু? আচল মুখাখন তেখেতলোকে ঘৈণীয়েকৰ মুখৰ আগতহে দেখাই।
সেইটোৱে লৰা মানুহে কেতিয়াও মাকহঁতৰ আগত নেদেখায় সেইটো একদম সত্যকথা কৈছ দেই।
সেইটোৱে। কিন্তু তাতে মাকহঁতে ভাৱে মোৰ ল'ৰা এনেকুৱা নহয়, কিন্তু সেইটো কথা নহয় ঘৈণীয়েকৰ আগত বেলেগ এখন মুখ মাক-বাপেকৰ আগত বেলেগ এখন মুখ।
উম, ঘৈনীয়েকে ল'ৰাটোৰ গোটেই মানে এ-টু-যেদ বেয়া ভাল গোটেইখিনি জানে, কিন্তু মাকহঁতে নাজানে মাকহঁতে তাৰ ভাল ৰূপটোৱে দেখি থাকে সদায়।
সেইটোৱে, সেইটোৱে আৰু কথাটো। কিন্তু ছোৱালী বিলাকে যেতিয়া মানে অলপ সং ছোৱালী বিলাকৰো ৰূপ তোমাৰ আগতেও আগত বেলেগ। গিৰিয়েকৰ আগতো বেলেগ কিন্তু কিন্তু সেই বুলি ইমান ছোৱালী মানুহৰ ইমান হেৰী নাথাকে। কাৰণ, ছোৱালী মানুহে মাকৰ লগত কথা বিলাক পাতে, কথা বিলাক ছেয়াৰ কৰে। ত' কিবা এটা মানে অ, সেইটোৱে।
বাপেক মাকৰ পৰা আঁতৰি আঁতৰি নাথাকে জানো। সেইটো কাৰণে মানে সিহঁতক ধৰিব নোৱাৰে। মাক বাপেকে ভাবে কি মোৰ ল'ৰাটো ইমান ভাল, এই ছোৱালীজনীয়ে কিয় এনেকে ক'ব, কিয় সেনেকে ক'ব, তেনেকুৱা আহি যায়। কিন্তু ছোৱালীজনীয়েহে জানে এতিয়া ল'ৰাটো কেনেকুৱা।
ছোৱালীজনীয়েটো গোটেইটো মানে কথা-বতৰা হওঁক ভাল বেয়া চব মাকৰ লগত পাতে ন'। কিন্তু ল'ৰা বিলাকেটো নাপাতে দেচোন, ল'ৰা বিলাক কি পাতিব নেকি? ছোৱালী বিলাকৰ মাহেকীয়া পৰ্য্যন্ত কথা পাত তে মাকৰ লগত। উম, বাপেকৰ লগত পাতিবলে অ বাপেকৰ লগত পাতিবলে লাজ কৰিব। ভয় হয় মানে সেইটোৱে বাপেকলে ভয় খাই, মাকৰ লগত লাজ কৰিব।
লাজ কৰে হয়। সেইটো কাৰণে সিহঁতি এতিয়া লগ বন্ধুৰ লগত কথা বিলাক ছেয়াৰ কৰে বেছিকে। ল'ৰা মানুহক জানিবলে হ'লে বেষ্ট ফ্ৰেইণ্ডজনক সুধিব লাগিব আৱ।
অহ, ক'তনো বেষ্ট ফ্ৰেইণ্ডজনেও ক'ব।
উম, সেইটোৱেইটো কৈছোঁ মানে বে বেষ্ট ফ্ৰেইণ্ডজনে জানিব গোটেই কথ তেওঁ মানে চৰিত্ৰ পাতি। কিন্তু লগৰে জানো লগৰক ফচাব?
সেইটোৱেই, ছোৱালী মানুহৰ এতিয়া মাক বিলাকে কিছুমান বেষ্ট ফ্ৰেইণ্ড থাকে। আমিয়ে যেনেকে। আমাৰ মই যেনে মোৰ মাৰ লগত একে বেষ্ট ফ্ৰেইণ্ডৰ নিচিনা ভালে বেয়াই চব কথা পাতো। সেনেকুৱা ধৰণৰ, কিন্তু ল'ৰা বিলাকেটো সেনেকে নাপাতে দেচোন, ল'ৰা বিলাকে অকল মানে মূ যিটো কথাত মানে পইণ্ট আছে মূল অৰ্থ আছে সেইটো কথাহে পাতিব।
পাতিব আৰু এইটো কিবা লাগতীয়াল সেইটো পাতিব নাইবা বেলেগ একো এইবিলাক উম, বয়স হ'লে ছোৱালী চাব, বিয়া পাতিব। বেলেগ এইবিলাক পাতা কথা পাতাৰ মানে সিহঁতৰ কোনো হেৰী নাথাকে আৰু
কে আঙুলিত দাগ এটা লাগিলেও ক'ব, যে অ মাই এইটো হ'ল। কিন্তু ল'ৰাইটো নকয় দেচোন।
নকয় নকয় কেতিয়াও নকয়। বাৰু ঠিকে আছে দে নহ'লে, মই ভাতকেইটা খাওঁগৈ আৰু ন'?
অঁ হ'ব দে নহ'লে যা হাঁ।
উম, ঠিক আছে দে ৰাখিছোঁ। উম উম।